শুনিছো শুনিছো।
হয়, নমস্কাৰ।
নমস্কাৰ - নমস্কাৰ, অ' অ' আছ মই এনে অলপ বহি, আপুনি কি কৰি আছে?
মইয়ো এনেই অকনমান আহ বিচনাত শুই আছো।
অ' অ' চাহ পানী খালে?
কি কৰিছে?
চাহ পানী খালে? অ' মইও খালো।
হয়, খবৰ কি পিছে আপোনাৰ?
আছো আৰু ভাল বেয়াৰ মাজতে, আপোনাৰ?
হয় হয় ভালে, অ' আজ আজি আমি আ কিহৰ ওপৰত অ আলোচনা কৰিম বুলি ভাবিছা এনেই?
এনে অলপ কৃষিৰ ওপৰত আলোচনা কৰো নেকি?
হয় হয় কৃষি পাৰি এইটো আমাৰ এটা ভাল বিষয়।
অ' কৃষি কৃষি কৃষি নিশ্চয় এটা ভাল বিষয় কাৰণ কৃষিটো আমাৰ ভাৰতবৰ্ষত এখন কৃষি ভিত্তিকে ৰাষ্ট্ৰ।
হয় হয়।
বিভিন্ন ধৰণৰ কৃষি কৃষি কৃষিৰ খেতিৰে কৃষি কৰা হয় কাৰণ অঞ্চল ভেদে , অঞ্চল ভেদে জলবায়ু ভেদে বহুত অ', ভাৰতৰ বিভিন্ন জলবায়ুৰে গঠিত এখন দেশ। এই দেশত অঞ্চলভেদে বহুনৰ বিভিন্ন ধৰণৰ খেতি অ', কৃষি বা খেত তি কৰা হয় আমাৰ অসমীয়া ভাষাত কৃষি খেতি বুলিও কোৱা হয় দিয়কচোন। অ', সেই, সেই খে সেই খেতি অঞ্চলভেদে যেনে অসমত প্ৰচুৰ পৰিমাণে ধান খেতি বা সৰিয়হ খেত তি হয়, উম, সত খেতি হয়, সেই সে ঠিক সেইদৰে পাঞ্জাৱ বা হাৰিয়ানাত গোমৰ খেতি হয়। কাশ্মীৰত বিশেষকৈ আপেলৰ খেতি কৰা হয়। আপেলৰ খেতি কৰা হয়। অসমৰ অসমত জুমখেতি, বুলি জুম খেতি, যেনে জুম খেতি যাক আমি উম চাহপাতৰ খেতি বুলিও কওঁ অসমীয়াত, অসমীয়া ভাষাত। সেই খেতিও কৰা হয়, কৰা দেখা পোৱা যায়, কাৰণ অসম এখন ন নদী নদী মাত দেশ, নদী মাতৃক দেশ দেশত কৃষি প্ৰধান বুলি আমি জানিব পাওঁ। আপুনি কি ভাবে ইয়াৰ ওপৰত?
হয় হয় আপুনি ঠিক কথাই কৈছে আহ যে চাবলৈ গলে আপুনি কলেই যে এই মাত্ৰ যে আমাৰ অসম বা ভাৰত খনেই হৈছে আমাৰ কৃষিভিত্তিক এখন দেশ। গতিকে আমাৰ ইয়াত অ' কৃষক সকলে বহুত কষ্টৰে আমাৰ আহ খেতি বা কৃষি আমাৰ কৰি কৰি থকা আমাৰ দেখা পোৱা যায়। গতিকে আপুনি ক'লেই যে আমাৰ অ' যি আমাৰ খেতি সেই খেতি বা আমাৰ কৃষি আমাৰ ঠাই ভেদে আমাৰ বেলেগ বেলেগ হোৱা দেখা যায়, যে ক'লেই যে আমাৰ অ' ধৰি লোৱা আমাৰ স অসমত আমাৰ যিহেতু নদী মাতৃক এখন আমাৰ ৰাজ্য বা আমাৰ দেশ গতিকে আমাৰ যিয়েই নদীৰ কাষৰীয়া কাষৰীয়া অঞ্চলবোৰৰ বা পলসুৱা মাটিত আমাৰ যিবোৰ খেতি কৰা হয়, বা ধান খেতি আদি কৰা হয়। আদি সেইবোৰে, লগতে চাবলৈ গলে আমাৰ পাহাৰীয়া অঞ্চলত যিবোৰ ধৰি লোৱা অ' জুম খেতিয়ে হওক বা অন্যনয় ধৰণৰ খেতিবোৰ আমাৰ পাহাৰীয়া অঞ্চলত পৰা আমি দেখিবলৈ পাওঁ সেই পাহাৰীয়া অঞ্চলত অঞ্চলৰ সেই পাহাৰীয়া ঠাইবোৰত বিভিন্ন খাজ কাটি বা কোৰেৰে বা ঢাল কাটি তাত আমি জুম খেতি কৰা আমি অ' দেখিবলৈ পাওঁ, লগতে আহ আপুনি ক'লেই যে পাঞ্জাৱ, হাৰিয়ানা আদিত আহ গম বা ঘেহু ধানৰ খেতি আমি কৰা আমি দেখিবলৈ পাও। আৰু, হয় হয়। হয় গতিকে অ' আমি আহ যিহেতু আমি আহ খাদ্য নহলে জীয়াই থাকিব নোৱাৰো গতিকে আমাৰ কৃষি সেইটো আমাৰ অত্যন্ত এক জৰুৰী বস্তু চাবলৈ গ'লে এক প্ৰকাৰ।
হয় হয় আপুনি ঠিকে কৈছে, কাৰণ কৃষি কৃষি নোহোৱাকৈ আমাৰ আমাৰ অ' একো বস্তুৱে খাব খাব বা খাবলৈ লগীয়া বস্তুবোৰ কৃষিৰ পৰা উৎপাদন কৰা হয়, হয়, সেই ঠিক সেই সেইদৰে কৃষি কৃষি কৰিবলৈ হলে এজন কৃষক বা কৃষকৰ কৃষিৰ লগ লগত এজন কৃষকৰ কষ্ট ক য য জড়িত হৈ থাকে কৃষি আপুনি জানে জানে চাগে কৃষিৰ কৃষিৰ কৃষি কৰিবলৈ হ'লে অকল কৃষি কৰিবলৈ হলে অকল মাটি বা জলবায়ু সেই অঞ্চলৰ জলবায়ুৰ প্ৰয়োজন নহয়, তাৰ বাবোবে বিভিন্ন সঁজুলি বা বিভিন্ন অ, কৃত্ৰিম-কৃত্ৰিম সঁজুলি বা আমাৰ হা, আমি অসমীয়া ভাষাত সাৰ বুলি কওঁ বা বা আমাৰ এই-এই গোব-গোবৰ সাৰ বা কেঁচু সাৰ এইবোৰ আমাৰ বিভিন্ন ধৰণে আমাৰ কৃষকসকলে বনাই বা এইবোৰ আমাৰ খেতি পথাৰৰ বাবে অতি লাগতিয়াল। এইবোৰো আমি আমি জানিবলৈ পাওঁ যে কৃষিৰ বাবে আমাৰ কৃষি খেতিৰ বা খেতিৰ বাবে আমাৰ প্ৰয়োজনীয় সজুলিবোৰৰ ভিতৰত যেনে কদাল কদাল, কাঁচি। আমাৰ অসমীয়া ভাষাত কাঁচি বুলি কয়, জনা যাই যে। কাঁচি বা আমাৰ কৃত্ৰিম-কৃত্ৰিম ট্ৰেক্টৰ উম, এই-এইবোৰ জলসন, জলসিঞ্চন ব্যৱস্থা এইবোৰ বহুত প্ৰয়োজন, আপুনি কৈছিলে যে পাহাৰ-পাহাৰৰ জুম, যি জুম খেতি কৰা হয় সেইবোৰৰ বাবে ঘাছ কাটি কাটি ঘাস কাটি, পানী-পানী বজাই ৰাখিবৰ বাবে সাজ কাটি কাটি কাটি খেতি কৰা হক, কৰা দেখা পোৱা যায়। কাৰণ পাহাৰ পাহাৰীয়া অঞ্চল, হেলনীয়া অঞ্চল এইবোৰত খেতি এইবোৰ খেতিৰ বাবে পানীৰ জমা হৈ থকা দেখা পোৱা নাযায়। আপুনি, আপুনি কি ভাবে পানী জমা মানুহৰ বাবে, বাবে ইয়াত সাজ কথা হয়নে?
হয় হয় পাহাৰীয়া অঞ্চলত যিহেতু আমাৰ পানী ধৰি ৰাখিব নোৱাৰি, যি আমাৰ পানীবোৰ যিহেতু আমাৰ তললৈ নামি আহি থাকে তাৰ কাৰণে আমাৰ তাত বিভিন্ন ধৰণৰ অ সজুলিৰে তাত অ কোৰেৰেই হওক বা আদি কৰি বিভিন্ন ধৰণৰ সজুলিৰ জৰিয়তে আমাৰ তাত অ সাজ কাটি আমাৰ তাত খেতি কৰা আমি। অ তাত যাতে সাজ কাটি তাত মাটিবোৰ অ পানী বোৰ যাতে আৰু সংৰক্ষিত হয়। আৰু তাৰ ফলত যাতে খেতি খিনি আমাৰ যাতে ভাল হয় তাৰ বাবে আমাৰ তাত ঢাল কাটি আহ বা সাজ কাটি আমি খেতি কৰা দেখা পোৱা যায়। লগতে চাবলৈ গ'লে আমি কৈছোৱয়েই যে এইমাত্ৰ যে জলবায়ুৰ লগতে আমাৰ যিটো আমাৰ জলবায়ু হওক বা যিটো আমাৰ মাটিৰ গুণাগুণক লয়ও আমাৰ কৃষি কৰা ঠাই ভেদে আমাৰ বেলেগ বেলেগ কৃষি কৰা দেখা যায়। অ লগতে আমাৰ কৃষিৰ বিভিন্ন সঁজুলি আছে, যেনে কোৰ হওঁক অ বা যিটো আমাৰ থলুৱা ভাষাত আহ কোৱা হয় যিটো আমাৰ কাচি লগতে আমাৰ যিবিলাক বৈজ্ঞানিকভাৱে আমাৰ সৃষ্টি হৈছে, ট্ৰেক্টৰে হওক বা অন্যান্য আমাৰ আহ যিবিলাক আমাৰ যন্ত্ৰ সেইবোৰৰ দ্বাৰা আমি খেতি কৰা আমি বা অ পথাৰত আমি খেতি কৰা আমি দেখা পাওঁ। আৰু আমি দেখা পাও যে আমাৰ যিবিলাক আমাৰ কৃষকে খেতি বুলি কলে আমি ক'ব খোজ অ কব বা আমি জানো যে কৃষকৰ বহু গুণে আমাৰ তাত কৃষকৰ যি কষ্ট সেই কষ্টতো আমাৰ খেতিত যি আমাৰ খেতি কৰা হয় তাত আমাৰ বহু গুণে। আমাৰ। ওতঃপ্ৰত ভাৱে জড়িত হৈ থাকে, আৰু সেই কষ্টতেই হয়তো আমাৰ। ফলবোৰ ভালদৰে উপচি কৰে বা কষ্ট কৰিলেহে আমাৰ কষ্ট কৰিলেহে আমি ফল পাম গতিকে আমাৰ কৃষকসকলে বহু গুণে আমাৰ কষ্ট কৰা আমি দেখা পাওঁ, গতিকে আমাৰ অ ফচলবোৰো আমাৰ ফালোঁ আমি বা জৈৱিক যি আমাৰ সাৰ ব্যৱহাৰ পৰে সেয়া কেঁচুৱা হওক বা গোবৰ হওক সেই আমাৰ আ সাৰ বোৰ আমাৰ ব্যৱহাৰ কৰাৰ গুণত আমাৰ ফচলবোৰ আমাৰ ভাল হোৱা আমি দেখ দেখিবলৈ পাওঁ।
হয় আপুনি ঠিকেই কৈছে কাৰণ শস্য শস্যৰ লগত কৃষক এজনৰ কষ্ট বা শ্ৰম জড়িত হৈ থাকে। খেতি এখন খে কৃষি বা খেতি কৰিবলৈ হ'লে বহুতো বা বহুতো পৰ্যায়ক্ৰমে কাম বোৰ কৰিব লাগে, যেনে আমি আমাৰ অ' ফৰে বাছৰে হোৱা ধান খেতিৰ কথাই কবলৈ গ'লে ধানৰ প্ৰথম মা মাটি চহোৱা চহোৱা হয় চহোৱা হয়, তাৰ পিছত ধানবোৰ ধানৰ বীজ বোৰ চিটৱা সিঁচোৱা হয় সেইবোৰ, সেইবোৰ সিজবোৰ সিজোৱা ব্ৰিজ বোৰ অলপ ডাঙৰ হোৱাৰ পিছত সেইবোৰ আৰু উঘা উঘালি লৈ বা আমি যাক ক কঠীয়া তোলা আমাৰ অসমীয়া কথিত ভাষাত কঠীয়া তোলা বুলি কওঁ। সেই কৰি, সেই কৰা হয়। তাৰপিছত সেই কৰি আমি আৰু আমাৰ দুবাৰ বা তিনিবাৰ যান্ত্ৰিক, যান্ত্ৰিক চলিত্ৰ টেক্টৰৰে ক মা হোৱাই তাত ৰোৱনীৰে, আমি ৰোৱনীৰে ৰোৱা হয়। আৰু এনেৰে কঠিয়াবোৰ ৰোৱা হয় সেইবোৰ ৰ ৰোৱাৰ পিছত আৰু তাৰ পিছত তাত ৰ বহুত হা অ' কৃত্ৰিম সাৰ বা জৈৱিক সাৰ ব্যৱহাৰ কৰা হয়। সেইবোৰৰ পিছত আমাৰ এ এৰ ছয় মাহ বা তিনিমাহ পিছত সেইবোৰ সেইবোৰ কৃষকে কাটে বা কাটি কাটি নি কাটি কাটি নিয়াৰ পিছত সেই এইবোৰৰ আমাৰ চপোৱা বুলি কওঁ
হয় হয় আপুনি ঠিক কথাই কৈছে, হয় লগতে আমি হয় দেখিবলৈ পাও যে আমাৰ যিবিলাক উঠি অহা আমাৰ নৱ প্ৰজন্ম হওক বা আমাৰ উঠি ল'ৰা ছোৱালী বোৰ বোৰে আমাৰ অ' কৃষি অ' কৃষি ফুৰিলৈ আমি দেখিবলৈ পাওঁ যে আমাৰ বহু ল'ৰা ছোৱালীয়ে লাজ পায় আমি সেইটো অ' হয় হয় লাজ কৰিলেই কেনেক হ'ব যদি আমি সকলোৱে ধৰি লোৱা আৰক্ষী বিষয়ে হওক বা অনন্য়ানয় যদি আমি চাকৰি চাকৰি কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ অ' খেতি বা কৃষি কোনে কৰিব বা আমি খাবলৈ কৰ পৰা পাম গতিকে মই ভাবো যে আমি কৃষি বা খেতি কৰিবলৈ আমি কোনেও লাজ কৰিব নালাগ গে বা আমি কোনো আমি সেই কৰিব নালাগে যাতে আমি অ', তাৰ বাবে আমি যাতে ভৱিষ্যতত আমি অ', উব, অ', যি আমাৰ ভয়ংকৰ বা পৰিস্থিতি যাতে আমাৰ সৃষ্টি নহয় তাৰ বাবে আমি গুৰুত্ব দিব লাগে বা আমাৰ ল'ৰা-ছোৱালীবোৰকক কৃষিৰ ওপৰত আমি অ', জ্ঞানটো দিয়াটো আমাৰ বাবে অত্যন্ত জৰুৰ ৰী বুলি মই ভাবো।
হয়, হয় আপুনি ঠিকে কৈছে, কৃষিৰ ওপৰত, কৃষিৰ ওপৰত কোনেও বা কৃষক হোৱাটো কোনেও লাজ কৰিব নালাগে।
হয় গতিকে ঠিক আছে দিয়ক কৃষিৰ ওপৰত কথা পাতি বহুতো ভাল লাগিল নজনা
হয়, হয়, ম' হয় মোৰো বহুত ভাল লাগ গিল আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলোঁ, ধন্যবাদ।
ধন্যবাদ, ঠিক আছে দিয়ক।